শুনা পাইছা।
অ', শুনা পাইছোঁ কোৱা।
হয়, হয় কি খবৰ?
ভাল খবৰ তোমাৰ?
উম মোৰো ভাল দিয়াচোন।
অ', কিবা খালাানে?
অ', হয়। খালোঁ গধূলি চাহ তাহ খালোঁ, এতিয়া ভাত বনাই আছে ৰবা।
অ'।
মানে মোৰ এই গাতটো অকণমান ভাল নহয় ৰবা, এই যোৱা পৰহিৰ পৰা অকণমান গাত অকণমান মানে জ্বৰ, জ্বৰ হৈ আছে আৰু মানে ফাষ্ট ফুডো খাইছিলোঁ। তাৰ কাৰণে মানে অকমান মানে কিবা পেটৰো অকণমান সমস্যা হৈ আছে, তাৰপিছত ডক্টৰে মোক অলপ মানে মানে ফাষ্টফুড খাব মানাই কৰিছে ৰ'বা।
হয় দিয়া, এইটো মানে বাহিৰা বস্তু খিনি খালে এনে স্বাস্থ্যটো বেয়া হয়।
হয়, হয়।
হয়।
কালি কালি আজিকালি মানে মানুহে স্বাস্থ্যৰ প্ৰতি যত'ন নোলোৱা হৈছে মানে যি পায় তাকে খোৱা হৈছে ময়ো দিয়াচোন। এতিয়া মোৰে এনেকুৱা মানে সমস্যা হৈছে উ আৰু মানে আজিকালি
বাহিৰা খোৱাতটো বহুতেই বেয়া কাৰণ অ', বাহিৰা খোৱাতো ধৰা কিছুমান পৰিস্কাৰ একদমে মানে যেনেকে বা সেনেকে বনাই ন। আৰু পুৰণা তেল ইউজ কৰা হয় মানে সেই তেলতো তোমাক ধৰা মানে এটা বস্তু ভাজাৰ পিছতো তোমাক আৰু সেই তেলতে আৰু বেলেগ, বেলেগ বস্তু ভাজি থাকে। সেইখিনি বস্তু যদি আমি খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া এইটো
উম, উম হয় দিয়া একেবাৰে ঠিক কথা কৈছা উ আৰু মানে এই আজিকালি বজাৰত মানে বহুখিনিয়ে মানে ভেজাল খাদ্য পোৱা যায় শাক চব্জিয়ে হওক বা ফল মূলেই হওঁক মই মানে সিদিনা বজাৰত গৈ মানে আম কিনিব গৈছিলো আম কিনিব যা তাতে আম ললোঁ লৈ ঘৰত আহি মানে খালোঁ পিছত মানে মোৰ অলপমান কিবা গাতটো বেয়া লাগি গ'ল তাৰ পাছত মই ভাবিলোঁ আম খালেতো মানে এনেকুৱা নহয় পিছত মই বাতৰিত দেখা পালো আমবিলাক মানে কিবা গেছ দি পকাই বুলি মানে দেখুৱাইছে তে গেছত পকাই তাৰপিছত মানে কিবা ৰং ৰং দিয়ে মানে, মানে ধুনীয়া কালাৰ দেখাবৰ কাৰণে তাৰ পিছত মানে চব যিবিলাকতো মই দেখিছোঁ পটল বিলাকতো মানে কিবা ৰাসায়নিক দ্ৰব্য মিহলাই সেইবোৰ মানে যাতে বেছি সতেজ ফ্ৰেছ দেখুওৱাৰ কাৰণে। মানে বিভিন্ন ধৰণৰ ৰং এনেকৈ দিয়ে মানে এইবিলাক যদি খাই এতিয়া দেখোন সৰু ল'ৰা ছোৱালী বা মানে বয়সীয়া লোকসকল দেখোন বহুখিনিয়ে মানে বেমাৰ আজাৰ হ'ব হয়নে।
হয়, হয় ঠিক কথা কৈছা এতিয়া আমি যেনেকে পাওঁ ধৰা ঘৰতো যদি আমি চিম্পুল কে বনাই খাওঁ মান যি তোমাৰ যদি তোমাৰ কিবা সেনেকুৱা ফাৰ্ষ্ট ফুডৰ মন যায় ঘৰত খাব। তুমি ঘৰতে বনাই কেনে খুৱোৱা সেইটোয়ে বহুত ভাল। কাৰণ তুমি এতিয়া ঘৰত বনাবা যিহেতু, তুমি পৰিষ্কাৰ কৰিয়ে কি কৰিবা ন? কিন্তু দোকানত চাবা বাহিৰা বস্তু খিনি ইহঁতে কিছুমান বস্তু ধুয়ে, কিছুমান বস্তু ত এনেই কি কৰে ন বনাই।
মানে যেনেকে তেনেকে ধুই থৈ দিয়ে ত সেনেকৈ মানে বনাই।
হয়-হয় ঠিক কৈছে। সেইটো কাৰণে ধৰা আমাৰ শৰটো আমি আমিতো খাওঁ কাৰণ আমি মুখৰ খোৱা সোৱাদটো পাও ন।
উম,
মুখৰ সোৱাদৰ কাৰণে কি কৰো সেইখিনি বস্তু আমি খাও, পিছতহে আমি পেটৰ বিষ বোলে, গেছ হৈছে, জ্বৰ হৈছে বহুতো মানে হয়, সেনেকুৱা বেমাৰ।
তাকেইতো আজিকালি মানুহে মানে, স্বাস্থ্যৰ প্ৰতি যতন লোৱাটো বহুতেই মানে মানে গুৰুত্বপূৰ্ণ বিষয় এটা। কাৰণ কিয় চোৱা আগৰ মানুহে বহুত পৰিশ্ৰম কৰিছিল। এ পথাৰত খেতি কৰিছিল, হাল বাইছিল। তাৰপিছত বিভিন্ন ধৰণৰ মানে, শাৰীৰিক কষ্টৰ কাম কৰিছিল মানে কিন্তু আজিকালি চোৱাচোন সেইবিলাক, তো মানুহে আমাৰ এতিয়া, নকৰি খালি মানে আহ ওচৰত যাব লগীয়া হলেও মানে গাড়ীখন লৈয়ে যাব। মানে ক'ৰবাত যি হলেও মানে আজিকালি মানে সকলো মানে এ মেচিনৰ ওপৰত আমি আজিকালি নিৰ্ভয় কৰা হৈছোঁ।
নিৰ্ভৰ হৈ আছো এতিয়া আগৰ মানুহে চোৱা ক'ত বা যাব লগা হলে, ইহতে মানে গাড়ী-চাড়ী নহয় এনে যায়। ইহঁতে স্বাস্থ্য কাৰণে আগত সেই সেইকাৰণে ধৰা মানুহখিনি বেছি দিন কি কৰিছিল ন, আছিল কিন্তু আজি কালি মানুখিনি চাবা ক'তবা দুই মিনিটেই হওক দুই মিনিট ৰাস্তা গলেও গাৰি খন লাগিবই মানে। সেইকাৰণে মানে আৰু চব বাহিৰা বস্তু খাই। ধৰা অ', কবাৰ পৰা আহি কেনে ডাইৰেক কিবা খাই। সেনেকেতো বেয়া থাকে ন' বহুতো বেক্টেৰিয়া থাকে। ত' আমি মানে বাহিৰৰ পৰা আহিলে হাত ভৰি ধুই কেনে মানে খাৱাটো ভাল আৰু।
উম, উম, তাকেইতো। কি মানে আজিকালি মানুহে হাত ভৰি নোধোৱাকে মানে যেনেকে দুজৰ পৰা আহিছে। তেনেকৈ দৌ-দৌৰা-দৌৰিকৈ মানে খাই দিয়ে মানে। ভাতবোৰ ভালকে নিদিওঁ যাৰ ফলত মানে বহুতো মানে বেমাৰ আজাৰ হয়, তাৰপৰিও মানে পৰিষ্কাৰ পানী খোৱাটোতো বহুত দৰকাৰ, কাৰণ কিয় পানীৰ পৰাও বহুখিনি বেমাৰ হয় ন।
হয়, ঠিক কথা কৈছা। পানীৰ পৰাই বহুত মানে বেমাৰ খিনিয়ি সেইকাৰণে মানে পানীতটো পৰিষ্কাৰ খালে ভাল। স্বাস্থ্যৰ কাৰণে বহুতে ভাল, দিনটো যদি পানী খাই থাকা। তোমাৰ স্বাস্থ্যৰ কাৰণে বহুতে ভাল হয় এইটো।
হয়-হয়। তাকেইতো গতিকে মানে অ আমি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো অতি প্ৰয়োজন আৰু মানে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে? আমি এটা ভাল স্বাস্থ্যৰ মানে এ পাবৰ কাৰণে তুমি অকমান কবা নেকি?
ফল-মূল খাবা বা শাক পাচলি শা শাক-পাচলিতো বহুত ভিটামিন আছে ন' ফল-মূলত, আছে, এতিয়া আমি অতি পৰিমণে যদি মছলা খাই থাকো। টো তোমাৰ বেয়া ন, এয়া মছলা খোৱাতো গেছৰ কাৰণে বেয়া, তেল মছলাটো যদি আমি কমাই কেনে খাও চেনটো কমাই কেনে যদি খাওঁ, মানে চেনীৰ পৰা এইটো, হয়-হয় ন'! চেনীটোও আমি বহুত খাওঁ। ত' সেইটো যদি, আমি কমাই কেনে, ধৰা নৰ্মেল খাওঁ, শাক খালোঁ, মানে তেনেকে, ফল-মূল খালোঁ। সেইটো নাখাই যদি, আমি, মছলা দি মাংস-চাংস খাই, সইটোতো, বেয়া ন'!
হয়, হয়। তাকেই, মানে এনেকুৱা, মছলাযুক্ত খাদ্যবোৰ, কমাই আমি মানে, সুষম আহাৰ, প্ৰটিনযুক্ত খাদ্য খাব লাগে। তাৰোপৰি, মই ভাবোঁ মানে আমি, সকলোৱে আজিকালি, ব্যায়াম, ধ্যান, যোগাসন, এনেকুৱা ধৰণৰ, কিবা যদি মানে, শাৰীৰিক মানে, এক্টিভিটি যদি কৰোঁ বা চাই চাইকেল চলোঁৱা বা আমাৰ খোজ কঢ়া, দৌৰা, জঁপিওৱা এনেকুৱা ধৰণৰ, যদি কৰি থাকোঁ মানে, ব্যায়াম তেতিয়া হ'লে, মই ভাবোঁ! আমাৰ স্বাস্থ্যটো অলপ ভাল হ'ব। হয় নে?
হয়, হয়! ঠিক কৈছা। আমি মানে, যিমানে ব্যয়াম কৰিম বা য়োগা আমাৰ, সিমানে মানে, নিজৰ কাৰণে ভাল দিয়াচোন। আমি মানে, যেতিয়া সুস্থ থাকিম ন'! কিন্তু, টোপনিটোৱে মেইন দিয়াচোন। কিন্তু, কিছুমান মানুহে চাবা
টোপনি আমি মানে, মাৰিবই লাগে, ভালদৰে। সাত সাতৰ পৰা, আঠ ঘণ্টা টোপনি যাব লাগে, বুলি কয়।
হয়, ঠিক কৈছা এইটো। মানে, টোপনিটোৱে মেইন। ত' টোপনি নোহোৱাকে, যদি তুমি, এনে স্বাস্থ্যটো যদি দুৰ্বল হৈ থাকে, ন'! চাবা, কিছুমান কাম থাকে, এলাহ লাগি হৈ থাকে। নাই নকৰোঁ, থাকক। মানে, সেনেকুৱা এটা হয়, ন'! সেইকাৰণে, স্বাস্থ্য ভাল থাকিলে চাবা, চব ফালে মনটোও, ভাল থাকে। মানে, চব কাম কৰোঁ, কৰোঁ যেন, এনেকুৱা ফিলটো হয়।
উম, ঠিকেই! টোপনি, আমাৰ খাদ্য বা পানী এই, সকলোবোৰ আমি আৰু আমাৰ, ব্যায়াম এইকেইটা যদি, আমি ভাল ধৰণে মানে, চলাই নিওঁ। তেতিয়াহ'লে, আমি মানে, এটা ভাল স্বাস্থ্য মানে, ল'ব পাৰিম। এতিয়া, মই যদি উদাহৰণস্বৰূপে, কওঁ! মই মানে, চাই আছিলোঁ সেইদিনা, যে বাহিৰৰ দেশ, জা জাপান, মানে চাইনাৰ লোকসকল মানে, প্ৰায় এশ বছৰ মানতো জীয়াই, আশী- নব্বৈ এনেকৈতো জীয়াই থাকে। কিন্তু, বেমাৰ-আজাৰ নহয়। কিন্তু, আমাৰ ইয়াৰে মানে, ভাৰতবৰ্ষৰ লোকসকল ইমান সোনকালে, আজিকালি বেমাৰ-আজাৰবোৰ হ'ব ধৰিছে। মানে, তেওঁলোকৰ স্বাস্থ্য ইমান বেয়া হ'ব ধৰিছে, তথাপিতো, মই ভাবিলোঁ! কিয় এনেকুৱা হ'ব ধৰিছে। পিছত মই গম পালোঁ যে, এই মানুহবিলাকে মানে, এনেকুৱা ধৰণৰ মানে, এইবিলাক আঁ ভেজাল খাদ্য, এইবোৰো আমি আলোচনা কৰিছোঁ, ফাষ্টফুড। এনেকুৱা ধৰণৰ, খাদ্য খাই থকাই মানে, এইবিলাক বেমাৰ হ'ব ধৰিছে। আৰু ধৰা, এই বিলাক ধূমপান জাতীয়, এইবোৰ মানে, তেওঁলোকে কৰে। তাৰ উপৰি মানে, স্বাস্থ্যক গুৰুত্ব নিদিয়ে। এক্সাৰচাইজ, মানে, এক্সাচাইজটো বহুত দৰকাৰী আজিকালি, হয়নে?
হয়! এইটো একদম ৰাইট কথা, মানে। এতিয়া, হয়! বহুতো মানুহ কি কয়! যদি অলপমান, স্বাস্থ্য বেয়া হয়, নাই ডক্টৰৰ তাতে, যাম। ঔষধ খাম, ভাল হ'ব। সেইটো নহয়, দিয়াচোন! নিজৰ স্বাস্থ্য ধ্যানটো অকল, ডক্তৰে নহয়তো। মানে, আমাৰ ওপৰত থাকে ন'! আমি যদি, ভালকে থাকোঁ। আমি যদি, ভালকে পানী খাওঁ, পৰিষ্কাৰকে থাকোঁ, খোৱা টাইমত, যদি ভালকে হাত-চাত ধুওঁ, তেতিয়া আমাৰ স্বাস্থ্যটো, ভাল থাকিব। কিন্তু, আমি যদি সেনেকে, মানে এনেকে, খাওঁ বা বাহিৰা বস্তু বস্তু বেছি খাওঁ, তেল-মছলা বেছি খাওঁ। অনবৰতে মানে, ম'বাইলটো লৈ থাকোঁ। তেনেহ'লেতো, স্বাস্থ্যৰ কাৰণে বেয়া ন' বহুত!
ঠিকেই, ঠিকেই। পৰিষ্কাৰ-পৰিচ্ছন্নতাটো আমাৰ বাবে, বহুতেই গুৰুত্বপূৰ্ণ। কাৰণতো আমি, পৰিষ্কাৰ ঠাইত থাকিলেহে, আমাৰ মানে, বেমাৰ-আজাৰ বিলাক নহ'ব যদি মানে, অপৰিষ্কাৰভাৱে আমি থাকোঁ! বা আমাৰ, ঘৰখন যদি এনেকৈ, লেতেৰা কৰোঁ। মানে বহুখিনিয়ে মানে এনেকৈ আমাৰ বেমাৰ আজাৰ মানে হ'ব বুলি মই ভাবোঁ।
হয় হয়। হয়, এইটো সঁচা কথাই হয়। এতিয়া আমাৰ চাৰিওফালে যদি চাফ চিকুন থাকে যদি আমিও ঘৰখন মানে চাফ চিকুণ কে থওঁ বা চব বস্তু নিয়ম ধুনীয়াকে ৰাখোঁ যে নাই এইটো এইটোৰ পিছত আমি এনেকে বস্তুখিনি খাই লম, সেইটো সেনেকে যদি আমি থাকোঁ, আমাৰ স্বাস্থ্যটো বহুত ভাল থাকিব।
হয় হয়, একেবাৰে ঠিক কথাই কৈছা। আমাৰ মানে বিশেষকৈ আমাৰ ভাৰতীয় লোকসকলে আ, ভাৰতবৰ্ষত থকা লোকসকলে এইবোৰৰ প্ৰতি মানে গুৰুত্ব তেওঁলোকে দিব লাগে, এইবিলাক মানে সৰু কথা বুলি তেওঁলোকে মানে এ, এৰি থ'ব নোৱাৰা আৰু আজিকালি তুমি চাবা বেছিভাগ মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী মানে নৱপ্ৰজন্ম আৰু সেই অফিচ কাছাৰীত যোৱা লোকসকলে মানে ঘৰত মানে খাদ্যবিলাক নাখায়, এ, ভাবে ঘৰত কি বনাই থাকিম, বাহিৰতে মানে হোটেলতে বা ফাষ্ট ফুড খাই ল'ম, এনেকুৱা ধৰণৰ তেওঁলোকে গৈ তাতে খাই গুচি যায়, যাৰ ফলত তেওঁলোকে গেছৰ সমস্যা, বিভিন্ন ধৰণ লাহে লাহে টো মই শুনিছোঁ মানে কেঞ্চাৰ পৰ্যন্ত হৈ যায় এইবিলাক মানে ফাষ্ট ফুড বা এইবোৰ ক'ল্ড ড্ৰিংকছ জাতীয় খাদ্য খালে হয়নে?
হয় হয়, ঠিক কথা কৈছা, ই মানে স্বাস্থ্যত যদি অলপো মানে কিবা হয় সেইটো কাৰণে বহুত বেমাৰ হয় ন' সেইকাৰণে মানুহে মানে জানে তথাপিও মানে সেনেকে চলি থাকে। বাহিৰা বস্তু খাই, তেল মছলা খায় সেই কাৰণে মানে এইবোৰ হয়।
তাকেই এইটো, আ, সেইটোৱে আৰু মানে আমি স্বাস্থ্যৰ প্ৰতি যত্ন যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় হৈছে বৰ্তমান সময়ত আৰু তোমাকো মই উপদেশ দিছোঁ মানে এনেকৈ মানে শাৰীৰিক ব্যাম যোগাসন এইবোৰ বা কৰি থাকিবা, টোপনি পানী সেইবোৰৰ প্ৰতি গুৰুত্ব দিবা আৰু। তেতিয়াহ'লে আজি ভালেই লাগিল আৰু তোমাৰ লগত আলোচনা কৰি।
অ' মোৰো ভাল লাগিল দিয়া, বহুতে কথা কি কৰিলো জানিলোঁ, ভাল লাগিল কথা পাতি। দিয়া তে আজিলৈ ৰাখিছোঁ অ' ধন্যবাদ।